হেল্ল'?
অ, কি কৰিছা?
এনে শুই আছো, তুমি?
মই আলু, পিয়াজ
অ, কিহে বনাবা নো?
আহ।
ভাত কিহে বনাবা?
আলু ভাজি।
অ, আজি আহিবা নে কি?
উম।
কিমান টাইমত?
খাবলে মন যোৱা নাই তথাপিটো এতিয়া নাখালে নহয় যে। বুটো তিয়াই থোৱা আছে যে বুট কেইটামান, হা?
মেগী খোৱা?
কি?
মেগী মেগী?
মেগী মই আজিকালি বেয়া পাওঁ।
কেলে?
আগতে মেগী বহুত ভাল পাইছিলো, ইয়ালৈ আহি মেগী মানে খাওঁ ন, জিমান হলেও
উম।
আজিকালি বেয়া পোৱা হলো।
আমাৰ তাই বেয়া পায় যে, সেইটো কাৰণে লগত থাকি থাকি, তুমিও বেয়া পোৱা হলা।
সেইটো হ'ব চাগে, হয় চাগে।
হেৰি নহয়, কিমান টাইমত আহিবা।
মই চাৰিটা, পাঁচটা মানত যাম।
তুমি গোৱামুখলৈকে আহিবা।
হম
তুমি গোগা মুখৰলৈকে আহিবা নে কি?
নহয় মই ডাইৰেক্ট যাম, তাই আকৌ এতিয়াই যাব সোনকালে।
অ, তাই এতিয়া আহিব, তুমি দেৰিকৈ আহিব মানে।
মই দেৰিকে যাব লাগিব।
চাৰ হত কিমান টাইমত আহিব, চাৰহত কিমান টাইমত আহিব?
ক'লে
তালে।
আমাৰ ইয়ালে?
অঁ।
নাহে কিয় আহিব ইয়ালে।
তে, কি চাবি মাৰি থৈ আহিবা নেকি?
তলা মাৰি থৈ যাম।
চাবি কি কৰিবা?
চাবি লৈ যাম আকৌ।
অঁ, যদি আকৌ চাৰহঁতক কেনেবাকে লাগে।
মই সুধি লম।
উম। হেৰি নহয় এইটো কি বুলি কয়, তুমি আহিবা হেৰিয়াত কেতিয়া?
ক'ত
মানে চাৰিটা মান বজাত আহিবা।
উম।
চাৰিটামান বজাত তুমি ডাইৰেক গাৰি নোপোৱা নহয়।
ডাইৰেক্ট গাড়ী তাকে ছটামানতে যাম নেকি। কাৰণ এনেকে খণ্ড খণ্ডকে গলেও হে, একে টাইমে হ'ব।
নহয়, গম পাইচা নাই।
অঁ, দছটা কিমান হা
তুমি কিমান
নহয় খণ্ড খণ্ডকে গ'লেও সেই টাইমটো একেই হ'ব। গম পালা নাই, দহটা মানত পাই যামগে, মানে দহটা আগতে পামগে। দছটা আগত পায় যামগে। শুনিছা নাই?
একো শুনা নাই। হেল্ল'।
দশটা মানত পালেহি ঘৰত কিন্তু অকনমানো ৰবলৈ টাইম নোপোৱা। দহটা কিমানত
অঁ।
শুনিছা নাই, মোৰ দহ মোৰ সেই দহটা, মোৰ নেটৱৰ্ক নাই মানে দহটাক কিমানত কিন্তু ট্ৰেইন আছে।
কিমানত আছে?
অঁ' আজি দহ তাৰিখ নহয় জানো?
অ।
অঁ' তোমাৰ ছিক্সটি থিটা চিত এভেইলেবল আছে বাৰু দহটা আঠত ট্ৰেইন আছে।
দহটা আঠত, এঘাৰটা বুলি কৈছিলা নহয় তুমি।
ক'ত মই এটা এটা বুলি কৈছো, ধনীপলৈ দহটা আঠত আছে।
ইখনত যাম আকৌ লাচিত খনত।
লাচিত এক্সপ্ৰেছৰ হেৰি চিটৰ হেৰি কিবা ৰেক ফৰ মানে তোমাৰ ৰেক ৰেককে কিনিব লাগিব ছশ টকা।
এ জেনেৰেলতহে যাম আমি।
জেনেৰেল তোমাৰ আকৌ একেবাৰে হেৰি অঁ' জং শতাব্দী এক্সপ্ৰেছখন আছে। সেইখন তোমাৰ হেৰি ওৱান নাইনটি ফাইভ হেৰি জেনেৰেলৰ টিকেট দুশ চল্লিশ টা চিট এভলেবল আছে। আমি এতিয়া যিখনত যাম হেৰিয়ত যাম দনী পলত যাম।
দনীপলত গ'লে মই নোপামগৈ নহয়।
সেইটোৱেতো কৈছো মইও।
হেৰি নহয় ইয়াত মানে খন্দ খন্দকে গলো সে একে টাইমে হ'ব।
তুমি হেৰি যদি পাৰা সোনকালে গুচি আহা আকৌ অকমান ইহঁতৰ লগতে আহিব পৰাকৈ। লাগিলে তুমি লখিমপুৰৰ পৰা বেলেগ লাইন ইটো লাইনত গুচি আহিবা।
জানো পাই, ল'ৰা ছোৱালী কেইটা গৈছে নাই সেইটোও নাজানো।
ল'ৰা ছোৱালীকেইটালে ফোনটো কৰি তুমি সোধা। যদি নাই যোৱা তুমি সোনকালে ওলাই আহা। কালি গৈছিলা নাই? হা?
কালি গৈ
হেল্ল'। অঁ' এতিয়া কোনকেইটা গৈছিলে সিহঁতক ফোনটো কৰি তুমি আজি অকমান সোনকালে মাতি দিয়া। তাপা পাৰিলে তুমি ইহঁতৰ লগতে গুচি আহা। নহ'লে তুমি হেৰি কৰিবা। গোগা মুুখলৈকে সেইদিনা মুনো নিচিনাকে গুচি আহিবা, সেইদিনাখন, হা। নহয় তুমি গোগামুখলৈকে সিদিনা নিচিনাকে গুচি আহিবা। হেল্ল'। হেল্ল'। শুনিছা নাই, তুমি গোগামুখ গোগমুখলৈকে সিদিনা নিচিনাকে গুচি, গোগা মুখলৈকে সিদিনা নিচিনাকে গুচি আহিবা।
অঁ।
তুমি খণ্ড খণ্ডকে আহিলে সোনকালে পাবাহি যদি তুমি চাৰিটা মানত তাপা ওলাই দিয়া।
জানো পায়।
সেইটোৱে কোৱা নহলে কিন্তু বহুত দেৰি হৈ যাব।
মইতো দছটা মানত পামগেহে তেতিয়াহ'লে মই সেইটোহে ভাবিছিলো।
নহব নহয় তুমি দহটা আঠত হেৰি আছ আমি চাৰে নটাত ইয়াৰ পৰা যাব লাগিব ঘৰৰ পৰা।
আমাৰ ঘৰৰ পৰা মেক্সিমাম নটাত যাব লাগিব ন।
অ নটা নহলেও ধৰা তোমাৰ নটা বিশছ মানত গ'লেও তুমি নটা বজাত পাবহি লাগিলে তোমালোকৰ ভণ্টিয়ে চব গোটাই মেলি থব তুমি আহি ভাতটো খাবা ওলাবা।
উম মই ধৰ কাপোৰ কাপোৰ ইয়াৰ পৰা যিযোৰ পিন্ধি যাম সেইযোৰে যামগে আৰু
সেইযোৰে যাবাগে তুমি ভাতটো খাবাহি নহয়
অ ভাতটোহে খামগৈ
ভাতটো খালেতো দহ মিনিট এটা লাগিব হাত ভৰি ধুই মেলি ইমান দূৰৰ পৰা আহিবা সেইটো
অ সেইটো কাৰণে সেই সেইটোয়ে কৰিব লাগিব তুমি সোনকালে গুচি আহা চাৰিটা মানত। পাৰিলেতো এহঁতৰ লগতে ওলাই দিয়া একলগে লক্ষিমপুৰৰ পৰা বেলেগ বেলেগকে গুচি আহিবা তুমি টো লাইনত গুচি যাবা ইহঁতে এইটো লাইনত
অ নোৱাৰিলে সেই অকলে এনেকে টুকুৰা টুকুুৰকে গুচি আহা। তুমি কিন্তু ছটা বজা খনত আহিলে ছটা বজাখনত যদি তুমি আহা শুনিছানে নাই ছটা খনত আহিলে তুমি চাৰে ন মান বজাত নাপাবহিও পাৰা দহটামান বাজিবগৈও পাৰে।
উম
এতিয়াতো বহুত দিগদাৰ হৈ যাব
সেইটোৱে কৰিছোৱা
সিহঁতলে ফোন কৰিব লাগিব।
অ সিহঁতলৈ ফোন কৰি সুধিবা সিহঁতি টো চাগে সোনকালে আহিব।
নহয় হেৰি ল'ৰা ছোৱালীবোৰ কেতিয়াবা আকৌ দেৰি কৰে এইবা সাতটা বজাতহে আহে।
সেনেকৈ নহ'ব নহয় টাইম এটা দি দিয়া
তাকে এতিয়া ফোন কৰিম।
উম
লাগিলে মিলাই পেলাই থৈ দিবা কাৰোবাৰ ৰিপৰ্ট এটা নল'বা পিছত গৈ পিনি লৈ ল'বাগে আকৌ হ'ব নাই তেনেকে।
উম
যিহেটো চাৰ হতে নাথাকে এতিয়া তুমি কেইটা মিলোৱা কোন কোন গৈছে ভালকে লিষ্টখন উলিয়াই লোৱা এনে ল'ৰা ছোৱালী কেইটা গৈ আছিলে?
এ নাই দুটা চাৰিটা কেতিয়াবা ছটা এনেকে
অ সেই আজি কেইটা গৈছে উলিয়াই লোৱাচোন লৈ পেলাই উম
দুটা চাৰিটা গৈছে যদি সিহঁতকেইটাক কৈ দিয়া
উম।
আমাৰ ইহঁতি কেতিয়া আহিব জানো, ইহঁতৰ বা জনী পোৱাগে পিছতে আহিব চাগে।
উম হব পাৰে, জানো পায় কে কেতিয়া আহিব মই সোধাই নাই। তাই সোনকালে আহিম বুলি
উম মই কাপোৰ কানিয়ে পেক কৰা নাই অ।
মই ভাতকেইটা খাই মেলি মই আকৌ মুনমী বৌৱে কিবা চাদৰ নিবলৈ দিছে।
অ হয়নে।
এ বৌ জনীয়ে
অ হব।
তাপা চাদৰ আনোগে।
অ।
ভাত কেইটা খাই লওঁ প্ৰথম।
উম উম খায় লোৱা।
মাহঁতে কি
মাহঁত আছে এনে। কিমান টাইমত উঠিলা?
হা।
কিমান টাইমত উঠিলা?
উঠিলা নে?
অঁ।
অ এ বেছি দেৰি হোৱা নাই।
তোমালোকৰ চাউল ডাইল যে আহিছিলে সেইবোৰ পালেগে নাই।
না হেৰি লালুক পাৰ হৈছে হে।
অঁ দেৰিকে গৈছে মানে।
উম মোৰ এ তিনিটা মানত পাবহিহে চাগে।
উ তেতিয়া কি হ'ব আও।
তিনিটা মানত নহলেও দুটা মানত পাবহি চাগে। এতিয়া লালুক পাৰ হ'ল নহয় এতিয়া চাগে হেৰি পালে।
তাপা মাজুলী যাব ন।
হা।
তাপা মাজুলী যাব।
তাপা মাজুলী যাব।
অ এইফালে কৰবালে অহা হ'লে আকৌ তুমি সেইখন গাড়ীতে গুচি আহিব পাৰিলাহেঁতেন।
সেইফালে নাযায় আজি। সেইফালে হেৰি তা সি আহিব আকৌ, ভাত কেইটামান আকৌ ইমান দূৰ আহিব
আহিব নোখোৱালেও বেয়া হ'ব নহয়।
ভাত কেইটামান খুৱাবলে আকৌ এতিয়া মই আলু ভাজিয়ে যি টি খাব পাৰিম।
মাংস অকণনেকে আনি বনাই থও আক।
তাকে আনিমগে এতিয়া ভাতকেইটা খাই মেলি ওলাই যাওঁ, এই চাদৰো আনিমগে আকৌ মাংসকনো আনোঁগে।
অ সেইবোৰ কৰি মেলি আজ আজৰি হৈ থকা তাপা ফটকে ৰিপৰ্টটো ল'বা, তুমি মুঠতে অ চাৰিটা মান বজাত যদি ওলাই আহা ধুনীয়াকে ইয়াত নটা মানত পাই যাবাহি। টুকুৰা টুকুৰকে আহিলে।
উম।
লখিমপুৰৰ পৰাটো তুমি সেই ইটো লাইনত গাড়ী পাইয়ে যাবা?
উম, উম।
লখিমপুৰ পৰা নহয় তুমি গোগামুখৰ পৰা পাই যাবা পাহাৰৰ লাইনত গাড়ী।
উম।
উম।
তাকেহে জানো কি হয় দেখা যাব। মুঠতে যেনতেন নটা মানত পালেগে মোৰ জোখৰ হ'ব।
জোখৰ হ'ব ন, নটা তোমাৰ আহ অ' নটা, আঠ আঠটা পঞ্চাশ মানত ঘৰ পাবলৈহি চাবা?
অ' নটা মানত ওলাই যাব লাগিব নহয় আকৌ?
নটা মানত ওলাই যাব লাগিব, হ'ব নটা নালাগে ধৰা নটা দহ মানত গ'লা। আমি ঘৰৰ পৰা চাৰে আঠটা মানত গুচি যাম?
তুমি আমাৰঘৰলে গুচি আহিবা তোমালোক?
অ'। আমি তোমালোকৰ ঘৰলে- হে টমটম -হেৰি লৈ স্কুটি লৈ যাম।
উ তাকে উ
অ, কৈ থবলৈ কবা দ ম
তিনিশ মান ল'বনে?
হা'?
তিনিশ মান?
হেল্ল'?
তিনিশ মান ল'ব নে?
কি, ক'লে, কলে
তাতি বাঁহৰ
গুৱাহাটী, গুৱাহাটী।
তাতিবাৰ, তাতিবাহাৰ।
অ' জানো পায় কিমান লয়, মই সুধিব লাগিব সোধাই নাই নহয়। তোমালোকৰ তাত টমটম সুধি চাবাচোন?
সেইটো কাৰণে তোমাক সুধিবলৈ কৈছো? তাত যদি কম হয় তেতিয়া তাতে হ'ব, নহ'লে আম ইয়াত সুধিম।
অ' তেতিয়া টমটমতে গুচি আহিব পাৰিবা।
অ' তেতিয়া আকৌ স্কুটীখন নিনিলেও হ'ব।
তাকে আমাৰ এতিয়া সুধিবলে মানুহয়েই নাই। ভন্টি আহে- কেতিয়া আহে এতিয়া?
মই সুধিম ৰ'বা।
তুমি তোমালোকৰ তাত সোধাচোন বাৰু?
সুধি লওঁ, তোমালোকৰ ঘৰ ফালে যাব লাগিব বুলি কওঁ।
অ' ক'বা তাতিবাহাৰ যাব লাগে বুলি?
অ'
হ তাৰপা আৰু ৰাতিলৈ যাম আৰু।